অ কি কৰি আছা
এ আছো এনেই কি কৰিছা
মই এনেই আছো ভাত বনালা
এ ভাত বনাব লৈছোঁ আও
অ কিহে বনাইছা।
হেই হাঁহৰ মাংস আনিছোঁ সেয়া কোমোৱাই দি বনাব লাগিব বাজে
অহ লৰা ছোৱালী স্কুল গল নেকি
কৰি এতিয়া সে মাংস আনিছোঁ। লোৱা নিপেলাই এতিয়া বনাও বুলোৱা কোমোৱা দি ভাল লাগে খাই হাঁহৰ মাংস
অ
কুমুৰা দি খাই পাইছনে অ
এই তোমালোকৰ ঘৰত যাওঁতে যে এবাৰ তুমি বনাইছিলা যে হাঁহৰ মাংসটো সেইটো খাই বহুত ভাল লাগিছিল সেইটো কেনেকে বনাইছিলানো
সেইটো হেৰি কোমোৱা কোমোৱা দি হাঁহৰ মাংস মানে বনাই খাই বহুত ধুনীয়া লাগে কোমোৰা দিছোঁ তাৰপৰা আৰু মছলা চছলা দিব লাগিব আও
অ এবাৰ মোক ৰেচিপিটো কৈ দিবাচোন মই মাক কম আমাৰ ঘৰতো তেতিয়া বনাব মোৰ বহুত মনত পৰি আছে সেই টো হাঁহৰ মাংস
অ মানে কি কৰিবা মাংসখিনি হেৰি কৰি ল'বা অলপমান মানে মছলা চব মছলা দিবা জালুকদিয়া দিবা তাৰপিছত নহৰু আদা দি পেলাই পিঁয়াজ অলপ কাটি মাংসখিনি ধুনীয়াকৈ সানি পেলাই অলপ টাইম থৈ দিবা
অহ
থৈ পেলাই উম ম্ কোমোৰা খিনি যে কোমোৰাখিনি বইল কৰি ল'বা অলপ তাৰপৰা বইল কৰি মাংস খিনি ভাজি আছা নহয় ভাজি ভাজি তাৰপিছত সেই এ কি ভাজি পেলাই তাৰ পিছত আধা ভাজা হৈছে তেনেকুৱাতে কোমোৰা খিনি দি দিবা। বইল কৰা কোমাৰা। কিনি দিবা দি পেলাই অলপ আকৌ ভাজ ভাঁজি ভাঁজি তাৰপিছত তুমি যেনেকুৱা টাইপৰ খাব বিচৰা মানে ডাঠকে যদি খোৱা পানী অকণমান দিবা কণীকৈ খালে পানী অলপ বেছিকৈ দি দিবা
অ মাংসখিনি ভাজি থাকোতে পানী খিনি নাইকিয়া হৈ যাব লাগিব নে মাংসৰ পানীটো যে অলপ ওলাই যে?
অ নাইকিয়া হৈ যাব লাগিব তাৰ পিছতে কোমোৰা দি দিবা।
আহ
কোমোৰাখিনি দি পেলাই আকৌ ভাজি দিব লাগিব তেতিয়া কোমোৰাটো দিওঁতে মানে পানী ওলাব নহয় কোমোৰাৰ পৰা পানী ওলাইছে। পানী খিনি ওলাব অলপ ভাজি ভাজি। তাৰপিছত হেই দি দিবা পানী অকনমান দিবা তুমি যদি ডাঠ। বিচৰা খাবলৈ নহলে হেৰি পনীয়াকে খাব বিচাৰিলে তোমাৰ চাহ পানী তুমি যিমান কণ দিয়া
ক'ব লাগিব আমাৰ ঘৰতো বনাব দিম।
অঁ বনাই খাবা ভাল লাগে হাঁহ মাংস।
অ ভালেই লাগে। অহ মায়ে ইমান মানে হাঁহৰ মাংস ইমান নিজে নাখায় যে সেইকাৰণে বনাব বনাব এলাহ। কৰে
অ মায়ে নাখায় যে তোমালোকৰ।
অ
মানে খাই ইমান ভাল নাপায়। আৰু মানে
অ এ সেই ৰেচিপিটো গম পাই গলে আৰু ভাল। ভাল আৰু মই নিজেও কেতিয়াবা মন গলে বনাব পাৰিম।
অ তুমিও বনাবা তুমিয়ে বনাবা। মই কৈ দিছো নহয় আকৌ নহ'লে। বনোৱা সময়ত আকৌ এবাৰ ফোন কৰিবা।
অ অ বনোৱা টাইমত মই এবাৰ তোমাক ফোন কৰি ল'ম।
অ
উম এনেই মই কালি আ যোৱাবাৰ বনাইছিলো নহয়।
কি বনাই
অ ধুনীয়াকে শুনি গৈছে আৰু মানে গাজৰৰ হালোৱা
অ গাজৰৰ হালোৱা
গাজৰ গাজৰ যে
আহ অ
আমাৰ ঘৰ আমাৰ অ হেৰি ৰুকনিখন বিচাৰিয়ে নাপালো তাৰ পিছত
অ মই মানে বনাব নাজানো সেইটো
অ মই আমাৰ ঘৰত ৰুকনিখন বিচাৰিয়ে নাপালো মই কি কৰিলো গাজৰ কেইটাকে সৰু সৰু অ অ কৈ আছো গাত অ মানে সেই আ থনিও ৰুকনিখন বিচাৰিয়ে নাপালো গাজৰ টো ৰুকিবলৈ মই হেৰি গাজৰ কেইটা লৈ পেলাই সৰু সৰু মিহি মিহিকে কাটি ললো কাটি পেলাই তাৰপাছত মিক্সি আছে নহয় ঘৰত ত মিক্সিতে দি দিছো আৰু তাৰপিছত মিক্স তে গাজৰ খিনি পিচি ললো পিচি পেলাই হেৰি চচ এটাতে গাখীৰ গাখীৰ অলপ লৈ গাখীৰতে গাজৰ খিনি ঢালি দিছো তাৰপিছতে এইখিনি গোতেই হেৰি গেছটো কমাই পেলাই ক কমত থৈ পেলাই তাৰপিছত হেৰি গৰম কৰিছোঁ গৰম কৰি কৰি অ একে কম জুইত মানে কম জুইত কৰি লৈ টেষ্ট অ ফা ত বেছি ভাল আহে যে সেইকাৰণে তাৰপিছত আৰু সেইখিনি কম জুইত গৰম হ'ব দিছো গৰম হোৱাৰ অ গৰম হৈ হৈ মানে হেৰি গোতেই পানী খিনি নাইকিয়া হৈ যাব দিছো গা গাজৰ হালোৱাত বাজে তাৰপিছত পানী খিনি এবাৰ নাই ন হৈ যাওতে তেতিয়া আকৌ মই চেনি ঢালি দিছো তাত চেনি তাৰ চেনীতটো তুমি যেতিয়া ধালি বাদ চেনি দি তোমাৰ পানী ওলাই আহে আঁ তুমি আকৌ সেইখিনি পানীও নাইকিয়া হ'ব লাগিব আকৌ সেই সটো টাইমত তুমি লৰাই থাকিবও লাগিব তাতে চচটো ওম
তে লৰায় থাকিব লাগিব নহলে লাগি যাব যে
অঁ এনি টাইম লৰাই থাকিব লাগিব অ তাৰপিছত খিনি শুকাই যাব লাহে লাহে শুকাই গৈ থাকিব আকৌ হেৰি তাতে হেৰি তুমি অলপমান বেলেগ বেলেগ এটা হেৰি কেৰাহিতে অলপ অঁ অঁ কিবা কিবি বাদাম যি যি তুমি ভাল পোৱা আৰু যি যি দিব ইচ্ছা আছে কিচমিচ অঁ এইবিলাক বস্তু তুমি গীত এতিয়া অলপমান তল হে কমকে ফ্ৰাই কৰি পেললে সেইখিনিও তাতে ঢালি দিব বা হালোৱা খিনিত হালোৱা থকা চচটোত তাৰপিছত আঁ আকৌ হে তাতে ঘি দি দিবা দি পেলাই আকৌ আহ লৰাই দিবা সেনেকে উ বনি যায় আৰু মানে মেইন কথা এইটো হ'ল তুমি যিমান কম জুইত সেইটো বনাবা সিমান বেছি পাতটো আহিব
অঁ অঁ মানে কম জুইত হেৰি বনালে সোৱাদটো আহে আৰু
উম উম
মই বনাব লাগিব নহলে আজি
অঁ ম নাই বনাবা ঘৰত বনোৱা বস্তু অঁ অ'
মোক বনাই এ তাইহে তোমালোকৰ ঘৰতে খাইছিলে তাকে সে মোক ক থাকে গৰাবল পৰাে আহিব
অঁ অঁ
শুনানা জান আকৌ তোমালোক ফোন কৰিবা যদি মই নোৱাৰো
অ অ ফোন কৰিবা মোক কৈ দিম
অঁ অ তাই মোক কৈ থাকে হেৰি তাত খাই আহিছিলোঁ হা
ঘৰত বনোৱা বস্তু খিনি ভাল আৰু ঘৰতে খাই বেছি ভাল লাগে
তেওঁ তাত খাই আহিলে
আজিকাল
অঁ অ
অ আজ আজিকালি আমাৰ চব ঘৰতে বনোৱা যায় হালোৱাটো এতিয়া কালি ঘৰতে বনালো হয় হয়
অহ অহ
অ আকৌ পানী পুৰিও আমি ঘৰতে বনাও এতিয়া অ অ সেয়াও ঘৰতে বনাই লও মানে বাহিৰত খোৱাতকে ঘৰত মানে পতককে বনিও যায় ভালেই লাগে খাই ঘৰত বনোৱা খিনিও অ উম গৰমো বহুত হৈছে যে আমাৰ ইয়াত ওলাই যাবলৈ এলা লাগে পানী খিনিত হেৰি আমাৰ ঘৰতে পুদিনা ৰুইছে নহয় এতিয়া
অ
অ অ
পদুনা দি দিয়া
অ পুদি পুদিনা দি দিওঁ তাৰপিছত অ পিচি পেলাই দিওঁ অ অহ
মিক্সিত পিচি পেলাই এনেকে পানী খিনি দি দিয়া আৰু তাৰ লগত
তাৰ লগত ধনিয়া পাতো দি দিওঁ আকৌ জলজিৰা মছলা এটা আহে নহয় সেই সেইটো দি দিলেই হ'ল তাৰ পিছত মই ধনিয়া পাতো দি দিওঁ তাতে অ আকৌ হে বুট কেইটামানো দি দিওঁ তাতে বইল বুট যে
চাওঁ অ বইল বুট দিয়া
আৰু অ বইলবোৰ দি দিওঁ তাৰপিছত নিজৰ পিছ মতে কলা নমখ অলপ দি দিব পাৰে অ
অ
উম মইতো ইমানেই দিওঁ বাৰু
অ অ
উম
অ আলুখিনি বইল কৰি এইটো বাৰু জানোৱেই বইল কৰি ল'লেই হ'ল আলুখিনিত সেৰি
হা হা অ আলুখিনি পিয়াজ দি দিব লাগে আকৌ হেৰি অ হেল্ল' শুনিছে নে
কোৱা
অ আলু খিনি পিয়য়াজ দি দি পেললে আৰু বেলেগ মছলা জলা চাট মচলা আকৌ হেৰি দিলেই হ'ল কি কয় কোলা নিমখ এইবিলাক বস্তু
অঁ খোলা অঁ
নহৰু আদা দিলেও ভাল
নহয় আদা দিব পাৰি
অ দ দি মানে খাই মানে শৰীৰৰ কাৰণেই ভাল যে সেইকেইটা বস্তু খোৱা
মানে নাই দোকানী পেলাই মাত ধৰি লওক গাঁৱৰ জেগাতে ইমান নোপায় এইবিলাক বস্তু হা আমাৰ মানে গাঁওৰ জেগা যে অলপ মানে এইবিলাক বস্তু নোপায় মানে কিনিবলৈ সেইটো কাৰণে মই তেওঁ আনিব লাগিব
অ ঘৰতে বনাব পাৰিব পেকেট এটা লৈ আহিবা কেলে যেতিয়া ইচ্ছা বনাই ললেই হ'ল উম
অঁ
অ
তাৰপিছত এতিয়া কি কৰি আছা
এতিয়াই এক নাই এতিয়া অলপ আমি বাহিৰত যাবলৈ ওলাইছো ভাত বনাই আছে মাৰে উম মানে ভাতকেইটা বনাই আমি বাহাত ওলাই যাম আৰু এতিয়া।
ফুৰিব বা গলেও যাবা। অ
অ ফুৰিবলৈ যাম।
আহ মই সেয়া ভাত বনাব লৈছো আৰু বনাওঁগৈ মাংস অ হেৰি কৰি থৈ আহিছো।
ঠিকে আছে দিয়া মোক মা মাতি আছে।
অ হ'ব দিয়া।
অ ৰাখিছোঁ দিয়া।
অ হ'ব দিয়া।